হেল্ল' হেল্ল'
হেল্ল' হা
শুনি আছা নে?
অঁ শুনি আছোঁ।
ঠিকে আছে
উম আহ খালোঁ খালোঁ
কেনেকুৱা লাগিল
হা
কেনেকুৱা লাগিল খাই পেলাই
ভালে লাগিল ভালে লাগিল।
মজা নে?
ভাল আছিল।
অ ঠিক ঠাক মানে ন।
আহ হাঁ নহয় ভালেই হ'ব। ভালেখিনিয়ে ভাল আৰু হাঁ
তেল সোপা খাই ভাল লাগে।
অ এনেকে উম পানী পানীতকে এনেকে ড্ৰাই ভাল লাগে।
আহ ট্ৰাই দিয়ে মজা লাগে।
উম।
এইটো ড্ৰাইত লগত ৰুটি পাব লাগে উফ পৰঠা নহ'লে কি? ৰুমালী ৰুটি
অ অ অ
মজা লাগে দেই একো নালাগে আৰু
মজাই লাগে অ উম
দুপৰীয়া এনেকুৱা পাব লাগে দুপৰীয়া খাই পেলাই একদম মজাকে বেলতা খাই শুই থাক পেট ফুলাই পেলাই কি লাগে আৰু ভাত খাই নিচা ধৰি যায়
হম
ভাত খাই নিচা ধৰি যাব বোলো মজা টোপনি আহে কিন্তো দেই এনেই কি খেলি আছ
মাইনড ক্ৰাফে খেলি আছো
চাৰ্ভাৰটো কাম নকৰে নেকি
এই টাইম ব আৰু টাইম নাই অ আৰু দহ মিনিটৰ পিছত ভাত খাব মাতিবই
হয় নেকি
উম
পানি দিছে চাগে
নহয় বেছি টাইম নালাগে
উম হ'ব দে
উম
ঠিকে আছে
ঠিকে আছ মকৰা মেনৰ টেইলাৰখন চাই ভাল লাগিছে ন
এ পাগল হৈ গৈছো মইঠাকৰা
উম এনে কি সঁচাকে চাব যাবি নে
অ সঁচাকে যাম
কেতিয়া ফাৰ্ষ্ট দে ফাৰ্ষ্ট চো নে অলপ দুদিনমানৰ পিছত
দুদিনমানৰ পিছত ফাৰ্ষ্ট দে ফাৰ্ষ্ট চো টিকট দাম নশ টকা
ই এ ভে বহুত চোন বে
কান্দি নিদিবি তেওঁ নকবি
হাঁ
এ নকবি
ঠিক আছে
সেয়াই
উম হেৰিও যাব চাগে
উম উম উম উম নহয় চাই লওঁ কাৰ লগত ঠিক হয়
অহঁ
লগৰকেইটাৰ লগতে চাবলৈ মন যায় পাগলামি দিব পাৰিম না। তয়ো ওলাবি।
উম,
বহি দিবা আও এটা চিটত।
অ হব।
বুজিছা।
হা,
এটা চিতত বহি দিবি আৰু।
অ, হব। টেনশন নাই আৰু।
হা,
টেনচন নাই আৰু
অ-অ-অ,
আৰামছে বহি দিব পাৰি। অহ দুদিনমান দেৰিকে যোৱাই ভাল।
মইজত, বিচাৰি আছো যে কমমান দামত পাও ন প্ৰথম দিনে টিকেট কৰি লম। দুই নম্বৰ শ্ব' নহ'লে তিন নম্বৰ শ্ব
অহ,
বাছ এতিয়ালৈকে অহা নাই টিকেটটো।
অহা নাই নেকি?
আৰু তাৰ আগত মই এই মাৰ্ক্স এটা অৰদাৰ দিব লাগিব পাৰে ম
কিয় লাগে আৰু
আৰে মাৰ্ক্স এটা এনেও লাগে আ চাম নহয় চাব যাম নহয় সেইটো
উম অ বা। পিন্ধি যাবি নেকি?
উম, তাৰ কাৰণে এতিয়া পইচা লাগিব। মাক খুজিম তাৰ কাৰনে। দে আৰু বাকি আৰু কি
বাকি আৰু চব ভালে চলি আছা?
কি কৈছ?
বাকী চব ভালে চলি আছে?
অ, চবাই ভাল, চবাই ভাল। এই ভাল চোৱা নাই বেছি মোৰ বাহিৰে চবৰে ভাল চাগে।
অহ,
নাজা নেকি কৈ আছো? মোৰ আৰু অলপ আনিবলে মন গৈছে।
পানী দি দিলে মই আনিম বুলি ভাবিছিলো কিন্তু বাদ দে আৰু পানী দি দিলে খাই ভাল নালাগে
এ পানীটো সিজাৰ পিছত ভাল লাগে কিন্তু
উম পাণীটো সিজাই পাছত ভাললাগে
অ ভাল লাগে
এ কৰি কিবা এটা কৰিম বুলি ভাবি আছিলো পাহৰি থাকিল ন কিমান বুলি ভাবি আছো ম এ ইয়াত গেমত কি নু কম বুলি ভাবি আছিলো
উ হু হু ভালেই হৈছে
উম
বাকী কি বা কি কৰি আছ
এনে এতিয়া টাইম পাছ কৰি আছো কিন্তু কিবা এটা ইম্পৰ্টেণ্ট কিবা কৰিম বুলি ভাবিছিলো কিবা ভাবিছিলো
আমি চাৰ্ভাৰটো খুলিয়ে দিব পাৰিলোহেতেন
এ ন মিনিট লাগিব অ হওঁতে আকৌ আগৌ মাতিবই
উম ঠিক কৈছে ন উম এ আমাৰ মত ত আমি কি কৰিম ন
হা
এক্জাম শেষ হোৱাৰ পিছত খেলা ষ্টাৰ্ট দিম আকৌ
অ খেলা ষ্টাত দিম কি খেলা ছাৰ তেওঁম
আহ ঘ এইটো ঠিক ঠিক
কিবা এটা আৰু প্ৰগ্ৰেছ কৰিব লাগিব ন
আহ অ ঠিক বেয়া খেললে ম ত
ত হেৰি এটা অৰ্ডাৰ দিব লাগিব ৰ
তম
মাছাৰ কিবোৰ
উম
তাৰ কাৰণে এহেজাৰ
কি ন ভাবি আছিলো মই তই ভাবছোন মই কি ভাবি আছিলো
ইমানোৰ কোনোবা জীৱ জন্তুক মাৰা
হম
চ জীৱ জন্তুক মাৰ হ কথা ভাবিছিলি নেকি
নাই নাই এনেকুৱা একো ভবা নাই কিনো য় ভাবিছো এতিয়া নাই বনাম বুলি হ ন ক'বাত যাম বুলিও ভবা নাই
নেদ গৈছ নেদা
নেদা যোৱা নাই
অ আছা
এই পে ঠিক পে নাইদা যাও নেকি নাইদা যাম বুলি ভাবি থকা নাছিলো কিবা ভাবি আছিলো কিন্তু কিবা এটা কৰিম টো মজেদাৰ কিবা
মেধা একদম ভয়ানক কৰিলে
মাইণ্ড ক্ৰাফে নেখেলো যা
অ কিয়
তেওঁ আমাৰ ৰব বলক্স খেলম
খেল খেল
ৰ বলকচোন ইমান গেপ আছে কিন্তু ইমান এটা ভালক গেমে নাই
এ কি মজা মজা গেম আছে
কিয় ভাল গেম এটা কচোন
এটা আছে কিন্তু এই মোৰ ইয়াত নচলিব মানে
অ
বহুত হাই মানে এইটো
অ অ অৱশ্যয় অৱশ্যয়ে
উম লোক লোক চা আমি বিচা- হেব নাজনো অ বহু গেম আছে
আইতাই ফোন কৰি আছে অ কাত খালে মই দুই মিনিট হে কথা পাতিলো তই কচোন ভাল কিবা গেম এটা
ফোন কৰি আছে যে দি দিয়া ভাল কে উ
নাই কাত খালে
মাক দেতাহতক এবাৰ জনাচোন
অকে ৰ মই আহি আছো
অ মই তে লাই কিবা কিবি কৰি থাকো হা নে তো মাৰ এটা কথা কম বহু দিন কোৱা নাই মই মানে এই লগত যে এইটো আছো যে মই মানে অলপ চিৰিয়াছ আছো কিন্তু ইমান চিৰিয়াছ নাই কিবা কৰো মোৰ ভয়ো লাগে মাজে মাজে
তাই নম্বৰ বিচৰা আছো আইতাই নম্বৰটো বিচাৰি আহিছিল চোন মায়ে মাৰি দিছে
অ অ অ
আন্দাৰষ্টুট
হয় হয়, বুজিছো। যে কি নেখেল' নেকি মাইন গাম
মাইণ্ড ফ্ৰেছ নিছিল আৰু
হ'ব হ'ব। অ একে মোৰ খাই হ'লেই।
উম।
আকৌ এবাৰ ল'বলৈ যাব পাৰি কিন্তু দেই।
কৰা তাৰপিছত পাৰ্টি দিবা
সেই বুলি গ'ল চাগে দাঁত বনি গ'ল চাগে, জোৰ কে।
উম।
মই ভাবিলো ফোন কৰিছো যে আকৌ কাজিয়া হ'ল নেকি কাজি কাজিয়া হ'বলে
ময়ো এক চেকেণ্ডৰ কাৰণে এইটোয়ে ভাবিছোঁ
হয় নেকি? উম হ'ব দে